হেল্ল' অ' কি কৰিছো মই এয়া হেৰি কলেজ ওলাইছোঁ। অ' অ' মই কলেজত সেই ৰিপৰ্ট দিব গৈছিলো। আজি আমাৰ ইণ্টাৰ্ণশ্বিপৰ ৰিপৰ্ট দিব লাগে যে।
আহিলেগি কে নেকি।
ভোট দি থৈ মেলি দচ। দচটা বাজিবলৈ দহ মিনিট থাকোতে মানে গৈছিলো দি থৈ মেলি আহিলো বায়ে কৈছে তই ক'লে কলেজ পালিগে নাপালিগে।
তাকেহে চাৰে এঘাৰটা বাজিছেহে।
অ' তাৰ পিছত বোলে। কেইমিনিটমান থাকোতে গৈছো আ। ফ্ৰণ্ পেজ টো বনাইছো আৰু দিছো আহিছো। ইমান গৰম। উম, ইমান গৰমত উশাহ ল'ব নোৱাৰি দেই। ভাত মই আজি সোমবাৰ যে নেখাওঁ।
বাহ তই ব্ৰত কৰো নেকি।
অ' ব্ৰত আগতে কৰিছিলো তাপিছত আকৌ মাজতে আমি বিহু যোৱাৰ আগত ভাঙিছিলো। মানে তেতিয়া য'ত ত'ত যিতি খাই দিবলৈ ৰাতি ভোক লাগে ন। তাৰপিছত এতিয়া আকৌ আকৌ এতিয়া কৰিছো। আজি কিমান এতিয়া মই গাখীৰ গাখী গাখীৰ খালোঁ আম অকমান খালোঁ।
অ' কিহ জহত ব্ৰত ৰাখিছ বা।
ব্ৰত ৰখা আৰু কাৰণ থাকিব লাগে নে। এনেই ৰাখিছো আহ। থাকিবও পাৰি এনে ৰাখিছো আৰু মনতে কিবা এটা ভাবি।
উম।
কেনেকুৱা গৰম কেনেকুৱা দিছে।
আমাৰ ফালে চান্দা ইমান।
ধুনু আছে নাই তাতে।
গ'ল।
অ' কালি ৰাতি তোৰ ভয় লগা নাই নে ইমান ঢেৰকনী, বিুজুলী।
এ আজি ৰাতি আজি ৰাতিপুৱাহে গৈছে কিয়।
অ' অ'।
কালি ৰাতি মানে ৰাতি ভয় লাগিছে, গৰমো উঠিছে। ভয় লাগিছে, বেডশ্বীট খন দাঙি লৈ বি বিজুলি মৰা হেৰি ঢেৰকণী মৰা পোহৰ ডাল মুখতে নপয়েহি জানো। তাৰপা হেই বেডশ্বিট খন লৈ আছো গৰমত তললে মোখ কৈ হেই।
মই আকৌ ইমান এটা গৰম উঠা নাই, আমাৰ ইয়াত আমাৰ ইয়াত কালি ইমান ডাঙৰকে বতাহ বৰষুণ মাৰিছে যদিওঁ বহুত দেৰিলৈকে কাৰেণ্টটো আছেই দেই।
কাৰেণ্ট আছে মানে আমাৰ ৱৰ ৱাৰডাল খোল খাই গ'ল আকৌ হেৰিয়ত।
অ' অ' অ' তাৰপিছত শুন অ'ক কি হ'ল। তাৰপিছত মোৰ গাত আহ বৰষুণ পৰিছে নহয় পানী গোটেই বিচনাখন তিতি গ'ল। মই ভাবিছো কি হ'ল টিংপাত চিংপাত খৰি পৰিলনি বা মোৰ মূৰৰ ওপৰৰ পৰা। তাৰ পিছত আৰু লাইটটো জ্বলাইছো। চাইছো আৰু গোটেই আৰু ঢেৰকনী বিজুলী মানে টোপনিতে আৰু চিলমিলি টোপনিতে উঠিছোৱা আৰু চাইছো টো সিফালে মোৰ হেৰিয়ৰ ফালে বেৰকাখন মানে ওপৰ চিলিঙতে হেৰি দি থোৱা। আছিলে যে, বস্তাটো দি থৈ আছিলে যে বস্তাটো খোল খাই গুচি আহিলে সেইকাৰণে সোমাইছে আৰু মোৰ সেই সেইফালৰ বেৰখন অকণমান ছুটি নহয় জানো মানে বেছিভাগ চ লিঙি আছে সৰহকে তাৰ পিছত মই বোলো অ', কি হ'ল তাৰপিছত আৰু আকৌ বস্তা টো ঠিক কৈছ ভয় লাগি বতাহ ঠিক মাৰি মাহ মাহ টোপনি গৈ আছে বুলি ভাবিছো, মই তাৰপছত মই এ আকৌঠিেলাই ৰিপৰ্টটো বনাই পেলাই আকৌ বাকচৰ থ সেইকনো এনেক আম টিং জইন হোৱা সেন যে সেকতো গৈ পেলাই মই লমাইছো সেইক নেকি সেইখন বাৰু বাৰ নাই পা হলো টেবুলখন আনি পেলাই ভাইি হব টেবুল ওৰ থ দিছোহি বে টেবুল খন আনি
তাৰপা হেৰি তাতে শুলি নে মাহঁতৰ লগত শুলিহি।
তাতে শুলো তাৰ পিছতে বৰষুণ পৰি আছে চিলিং মিলিংকে কিন্তু হয় বস্তাত দি দিয়াৰ পৰা যেন বা ইমানকে নপৰা হ'লহি আৰু। বস্তাটো এয়াইিছিলে কাৰণে চিতিকণী পৰিছিলে আকৌ আছে কণী বহুতকে পত সামাইছিলে যে।
বতাহো মাৰিছে, বৰষুণো বহুত দি আছে আহ কালি।
অ', বতাহটোৰ কাৰণেহে বৰষুণতো মাজে মাজে চিৰিং চিৰিংকে উৰি উৰি গৈছে।
মই তলে মোক কৈ বেডশ্বিট খন লৈ লৈছো গৰমে উঠি যাব কৰিমগে, এতিয়া ওপৰলেও চাব নোৱাৰো ওৰলে চালেও ভয় লাগে। তাৰ শুল তেনেকে আছো আছো বৰষুণ এইবিলাক নিজে টোপনি গলো গম নাপাওঁ ব গোটেই ৰাতিটোয়ে সাৰ পাই থাকে লোৱা বৰষুণ বতাহ দি বোলে।
মই নাই পোৱ দেই সাৰ। মই, তিনি মিনিট তিনি মিনিট মান সাৰ পাহ থাকিলো নেকি টোপনি জালাতে চব ঠিককৈ মেলি শুই গলো আকৌ গমেই নাপাওঁ তাৰ পিছত এবাৰ অনুভৱ কৰিছো সেইবাৰ কাৰেণ্টটো নাই মানে, এবাৰ সাপ আছে ন তেতিয়া কাৰেণ্টটো নাই আৰু গল। অ', তো তাইক জগাব নালাগে আকৌ তাইও ভয় খাব। মই কাকো জগাম মোৰ ভয় মোৰো এই মোৰে ভয় লাগিছে ঘৰত অতশুপা মানুহ থাকো তেনো গোটেই একেবাৰে গোটেইবোৰ বাহতো ভিন্দুহঁতো আছে নহয় যে মোৰ বোলো অ', বিন্দু কালি আহিলে।
যাব কে নেকি।
আজি নাযায়, কাইলৈ যাব।
অ',।
দেখোন আৰু মই মাহঁতক মই এবাৰ মাতিছো ভাবিছো দেই মাহঁতক মাতোনে কিবা এবাৰ মই বোলো আছো বোলে এ, নামাতো শুই আছো শুই থাকক আৰু। দিনৰত পথাৰলৈ গৈছে মই সেইব মান মানে শুই আছো আৰু।
মাটিও ৰুই হল ন হ'ব কাইলৈ নে কি?
আগফালে পথাৰত হৈ গ'ল শিঙিয়াত। আজি আজি হৈ গল।
আহিলে নে নাই কিনো পথাৰ
হা।
পথাৰত পৰা মাহত আহিলে নে।
আহিল, আহিল, আহিল, আহিল।
আৰু
ইমান ৰ'দতে কৰিবলগীয়া হৈছে আৰু হেৰি মা, সেই গা পা ধুই মেলি ভিতৰত সোমাইছেহি আৰু।
আহ।
ধুনুুৱে ভাত পানী খাই ব আহিলে নে।
এ ৰাতিপুৱাই গৈছ বোকা দিছে ফোন কৰি আছে। ছোৱালী আহিব লাগে।
এ ধুনু আহি পেলাই এনেই একেবাৰে কামখন কৰিবহি ৰা
ছোৱালীক ৰখিব লাগে হেন।
অ', অ' সেই এটো কিবোলে ভাত কিহে বনালি?
কালিৰ মাংস আছিল সেইয়াই খালোঁ।
বা একেৰাহে মাংস খাই আছে নি এইকেইদিন অ'
নাই কালি আনিছিলো সন্ধিয়া আনিছিলো
মানুহতো আহিলে নেকি?
আজি আহিল।
আহিব
উম'
অ', অ'
এইকেদিন ইমান ৰ'দ যদিও ৰাতি বিজুলী মাৰিয়ে আছে আৰু ন
অ' বৰষুণ দিয়ে আছে ন ৰাতি উম' তাকে দিনত দিনৰ দিনটো পুৰা ৰ'দ দিব অ' দিনৰ দিনতটো পুৰা ৰ'দ এইবাৰ ৰাতি হ'লে পুৰা ঢেৰেকণি বিজুলী
মোৰ ভিতৰত পানী পৰিছে যদিও মই উঠি যাবলৈ মানে মোৰ ইমানেই ভয় লাগিছে নগ'লো আৰু। পাছত এতিয়াই আছে এতিয়া সৰু বিচনাখনত তুলিখন ৰ'দত দি থৈ আহিছোঁ।
কি পানী পৰিলে? এ আচাৰকণী পৰিলে আকৌ আমাৰ বাহিৰৰ বাৰান্দা আমাৰ আমাৰ বাহিৰৰ বাৰান্দা টিংখিনি খহি গোটেই হেৰি বাৰাণ্দাখন খান্দি থৈছে বৰষুণ পৰি পেলাই। বৰষুণৰ পানী পৰি জৰ জৰকে গোটেই বাৰান্দা খান্দি থৈছে এতিয়া আকৌ মুচ মেলি আজৰি কৰি থৈ গৈছো কলেজলৈ যোৱাৰ আগত
অ'
আকৌ চবেই সেই আহিছিলে সেই খালে আকৌ উম' ৰুটি খোৱালে। মুন খুৰী আইটো ন'বৌ বুলু বব আমাৰ মা চুমি বৌ ইহঁত দুজনী গৈছিলে।
মাটি ৰুবলে গৈছিল নে?
অ' তাৰপিছতে সেই অহাপিছতে আমাৰ ঘৰতে সেই চাহ খুৱালোঁ আৰু
অ' আৰু
এ চাহ খুৱালোঁ তাৰ পিছত আকৌ চাহ মায়ে মাল তালৈ দিয়ে পঠিয়াইছিলে তাৰপিছত আকৌ অহাৰ পিছত আকৌ চাহ খুৱালে, তাৰপিছত আকৌ সেই ৰুটি বনালো পিছত ৰঙালাও ভাজিলে বাই
আইতু নবৌও গৈছে নে? ধুনুক দেখোন আজি ৰাতিপুৱা ভাত খাবলৈ মাতিছে।
অ' আইতু ন'বৌ গৈছিলে। ক'ত চিচি ঘৰত?
উম
অঁ' এ আছে নহয় সৰু সৰু বা আছে হেৰি আছে
উম'
ধুনুক মাতিছিলে
গৈছে বুলিহে মাটি ৰুবলে, ক'লা হয়
যাবতো লাগিবৈ।
অবন জ্যোতিয়ে পঠিয়াইছে বুলি
যাবটো লাগিবই।
এহেঁতৰ নাই নহয় ৰুবলৈ
আছে আছে অকমান আছে।
ইহঁতে নিজে কৰে নেকি?
নিজে আগতে আধি দিছিলে এতিয়া নিজেই কৰে।
মানুহ, মানুহবকক দেখিছে যেন যে নিজে কৰা।
তহঁতৰ ঘৰত চাহ পৰে নে কৰ'বাত?
এই বাঁহ জোপা তলত পৰি থাকে, ত পাঁছ বেলালে ৰ'দ পৰে।
উম, বহিবলৈ জেগা চেগা আছে নাই এতিয়া? ক'ত আছ তই এতিয়া?
আছে মই এতিয়া ভিতৰতে আছো ফেনখন লগাই বহি আছো চকী পাৰি।
অ', অ', সেই তাকে বোলে বতাহ চতাহ মাৰি থাকেনে?
মাৰে বতাহো নাই আজি ৰ'দ দিছে এইকেইদিন।
উম, বতাহ নাই ন? গছৰপাত, গছৰ পাত দুটামান লৰি থাকিলে ভাল লাগে। আমাৰ এই যে শিলিখাাজোপা তলতে বহি আছোঁ, পিছফালে এতিয়া ৰ'দ দি
মানুহবোকে ন-নদীত গা ধুবলৈ গৈছে, মোৰ যাবলৈ মন গৈছে।
ক'ৰ নদীত গা ধুই আছে?
চেঁচা।
এ, এইবোৰ চেঁচা-তেচা, আজিকালি সেবোৰ মানুহবোৰ গৈ গৈ গোটেই লেতেৰা-খেচেয়া কৰি পেলালে।
উম। যাবলৈ মন যায় মানে লোকে ফটো দিলে।
নিজৰ মানুহতো নগ'লে, বেলেগৰ লগত গ-গ'লে মানে এইবোৰ ভয়হে লাগে। তই এতিয়া বেলেগৰ লগত কেনেকে যাবি? যাবি ক?
উম, লগত যাবিনো?
সেইটোৱেই।
আজিলৈকে গৈও পোৱা নাই।
উ, নাই পোৱা দেই এবুকত।
অ'।
আমি এক্সট্ৰাই এইবোৰ এনজয় কৰিয়ে পোৱা নাই ন?
তাকেহে পায় আমিহে ভূত হৈ আছোঁ।
সচাকে, আজি বোলে অ'ত ফুৰিবলে গৈ কিবা এটা পুৰা খুলম খোলাকে খোৱা-মেলা কৰা। ফুৰা কিবা কৰা কিবি কৰা আমাৰ সেইবোৰ নায়েই। আমাৰ ঘৰত থাক, ভাত খা, কাম কৰ, পথাৰ যা, কাপোৰ ধো। কলেজ যা, ঘৰলে আহ।
উম।
এই চাবি দেই, মই আমাৰ মাহঁতে মোক ইমান গালি পাৰে চাবি দেই মই ৰাতিপুৱা শুই উঠো, ঠাই সাৰো, বিছনা বিচনা পাৰোঁ আৰু মা ইটো- ইটো, হিটো -সিটো এইকেইটা কাম কৰি দিওঁ। ঠাই মোচো, কিবা কিবি ঠাই সাৰো কিবা, কিবি সেইবোৰ কৰোঁ, নিজৰ গীতাতো নিজেই কৰোঁ, বিছনা-চিচনা চব কৰি মেলি দিওঁ সেইগিতা কাম, মাই অকল ভাতগিতা বনাই দিয়ে। তাৰপিছত মই কলেজ যাওঁ, কলেজৰ পৰা আহি পেলাই পাই পেলাই অকমান দেৰি ৰৈ পেলাই তাৰপিছত মই টিউশ্যন যাওঁ। টিউশ্যনৰ পৰা আহি পেলাই পায়েই তাৰপিছত মই দৌৰিবলৈ যাওঁ। দৌৰি পেলাই আহি পেলাই আকৌ টিউশ্যন। যাওঁ। মাহঁতে মোক কয় মই হেনো কামেই নকৰোঁ।
নকৰতো।
কোন কনত মই কোন কনত? আউ কোন কনত আউ তাকে মই ঘুই নুফুইলে যে নচলে আকৌ মোৰ। মোক ঘুই নুফুই ফুইলে জানো চলে? মই ৰাতিপুৱা, ৰাতিপুৱা সেই সেইয়ালে যাম ফিল্ডলে যাম, আহি পাওঁ ঘৰত যিগিতা কাম কৰোঁ। কৰিব লাগে সেইকেইটা কাম কৰোঁ। তাৰপিছত দিনটোলে কলেজলে গুচি যাওঁ। কলেজৰ পৰা পাওঁহি, তাৰপিছত আক' টিউচন কৰিবলৈ গুচি যাওঁ। যাওঁ, আকৌ পাওহি আকৌ মই ফিল্ডলৈ গুচি যাওঁ, মানে মাহঁতে এইটো হিচাপ লয় যে
ছিলি ন, ফিল্ডলে কালি গৈছিলি নে? তুৰ লগৰ সৈইজনী দেখিছিলো মাতিছিল বাওঁ।
কোন?
এই কি নাম গায়ত্ৰী নেকি?
গায়ত্ৰী তই ক'ত দেখিছিল তই গায়ত্ৰীক
মই কাপোৰ এযোৰ চিলাবলৈ দি থোৱা আছিল আনিবলৈ গৈছিলো।
কেইটা বজাত, সন্ধিয়া লগাত।
সন্ধিয়া, সন্ধিয়া।
সন্ধিয়া দেখিছিলি মানে তাই অহ তাই আমাৰ ঘৰত। থৈ গৈছিলে চাইকেল স্কুটিত গৈছিলো দুইজনী সেইফালে ছোৱালী জনী খৰি দিলে যে তাই সেইফালে যাবলৈ ভয় কৰে। তাৰপাছত আমাৰ ঘৰ ফালেদি ঘূৰি গৈছে।
ঠিক আছে তহঁতৰ ঘৰ ফাল আহোতেন এইফালেদি আহিছো
নাই অহা, এইফালে দিয়ে গৈছেহি।
অহ' জানো দোকানলৈ গৈছিল হ'বলা সেইফালদি মানে সেইফালেদি আহিছে মানে।
অহ' অহ' কৰবালে গৈছিলে চাগে।
উম।
তাই আমাৰ ঘৰত
ছোৱালীজনীক খৰি ৰাস্তা কিনাৰতে দিলে নে কিনো ভয় কৰিছে যে?
অহ' ৰাস্তা কিনাৰতে ৰাস্তা কিনাৰতে দিলে হেনো।
আহ।
তই সিহঁতৰ মাহীয়েকহঁতক কেনেকে চিনি পাৱ বুলি কৈছিলে কৰবাৰ এই শিমলুপুৰ ফালৰ নে ওপৰ।
এয়েৰ মাহী
গায়ত্ৰীহঁতৰ মাহীয়েকহঁতক।
শিমলুগুৰি।
নে কিবা এটা বুলি কৈছিলে আৰু কাৰোবাক কেনেকে চিনি পাৱ তই তহঁতৰ তোৰ ঘৰ হেনো শিমলুগুৰি ফালে বুলি ভাবি ছিলে হেনো তই।
শিমলুগুৰি আমাৰ সেই মামাহঁতৰ দাদাই ভাল পোৱা ছোৱালীজনীকহে চিনি পাওঁ। তাই ফোন কৰে মেছেজ কৰে। আৰু হেৰি আমাৰ এই হেৰি অহ' ভন ভনীয়েকে ভাল পোৱা। বায়েক ঘৰ আছে তাত গিয়েকটো মৰিলে।
কোনে?
এই আমাৰ ছোৱালী এজনী ভাল পায়। যোৰহাটৰ হেইচ। চুমৰ হেৰি ভনীয়েক।
অহ' অহ' অহ'।
বায়েক জনীয়ে